হেল্ল'!
হয় ভালে।
আহ ভাল তুমি কেনেকা আহ মই ঘৰতে আছো তুমি ক'ত আছা?
ঘ উ!
আহ তাৰপাছত আহ ভই আছা। তাৰিছত তোমাৰ প কেতিয়া ৰ পৰা
আহি আছে আৰু
অ এই এই আছ কেনেকা হৈ আছে পৰ আহ!
অ প্ৰিপৰেচন চলি আছে এই জুন মাহ শেষ এসপ্তাহৰ পৰা হ'ব আৰু প্ৰস্তুতি চলি আছে বৰ্তমান তোমাৰ কেনেকুৱা
মোৰঠিক মানে অনলাইন না, নাই লৈ নেউ
অ হয় ক্লাছো কৰিছিলো ক্লাছৰ নোটছো বনাইছো এতিয়া অনলাইনৰ পৰা চাওঁ ভিডিঅ'
উম মোৰ মানে আছে মানে। ছ আছে মানে মানে কম আছে আৰু মানে ইমান লাগে নাই সেই ইউটিউব আছ মানে অলপ লগৰবলাক পৰা খুজিছো অলপমান ত লগৰবিলাক চাই আছো। তাৰ মানে কে কেনেকা হয়। লছে প্ৰিভিয় ই কুৱেশন পেপাৰলা
হয় হয় কুৱেশচন বেংক চাই আছিলা নেকি
চাইছিলো মানে এতিয়া আহ দুই বছৰ চোৱা হৈছে মানে ভাবিছো আৰু দুই বছৰ চাই তে আইডিয়া পাইজে বাবু মানে কেেনেকাে উম প্ৰভ
হয়, হয় অ', ময়ো চাইছিলো আৰু মোক টেষ্টো দিছিলোঁ। তামান
উম, ভালে ময়ো ভাবিছোঁ, ম'ক টেষ্ট দিম দুটামান। এটা দুটামান এক্জামৰ একদিন দুদিন আগত চাম এটা মানে এটা প্ৰিপাৰেচন পুৰা হোৱা নাই মা সেইকাৰণে দিয়া হোৱা নাই।
হয়, হয় টিউচনটো এতিয়া নাই তোমাৰ?
নাই হৈ আছে মানে এটা মানে এক্সট্ৰা টিউচন লৈ আছে নহয়, হয় মানে জহা খালী হোৱা নাই। এ কেতিয়া কেত মানে যে ডাউট থাকে তেতিয়া যোৱা হয় আৰু।
অ', ব্ৰত কৈছ নেকি তা অ', মই গৈ আছো এতিয়া পৰীক্ষা বুলি নেক্সট সপ্তাহৰ পৰা নাযাওঁ হয় আৰু অহাকালি লাষ্ট।
উম, উম।
তাৰপিছত ঘৰতে পঢ়িম বুলি ভাবি আছিলো ছাৰেও সেইটোৱে কৈছে আৰু আহিব নালাগে এতিয়া।
মই এইটোৱে ভাবিছো মানে অ', যেতিয়া ডাউট থাকে তেতিয়া যাম তাৰছত এক্জাম আহা সপ্তাহৰ পৰা মোৰো সেইকানে মই অহা সপ্তাহৰ পৰা নাযাম যেতিয়া এক্জাম শেষ হ'ব তেতিয়া একভাগমান যাম আৰু।
অ', ঠিক আছে বাক কি গ্ৰামাৰ হ'ল কমপ্লিট ক'ৰ্চ?
নাই গ্ৰামাৰ হোৱা নাই, মই ভাবিছিলো গ্ৰাচ গ্ৰামাৰ তো লাষ্টত কৰিম মানে আগত অ', মেইন পেপাৰবিলাক কৰি লম গ্ৰামাৰটো লাষ্টত কৰিম ভাবিছিলো। কৰা হোৱা নাই তাৰ, তোমাৰ হ'ল নেকি? গ্ৰামাৰ।
আহ হয় কি কলা বুজিব নোৱাৰিলো
গ্ৰামাৰ হল তোমাৰ
অ অ মই কৰিলো মই ফাৰ্ষ্টতে সেইটোৱে কৰিছিলো হিন্দী আৰু এই গ্ৰামাৰ ইংলিছৰ
উম উম
সেইটো এ টোক চোক ব নোটছ বনাই থৈছিলো ৱালতে পাৰি থৈছো আৰু
উম ভালে তো ত নাই মই কৰা ম ন গ্ৰাম এখন
অ অ এতিয়া কেই ঘণ্টাকে পৰি আছা তুমি ডেইলি
নাই এ মানে মোৰ ফিক্স নাথাকে মানে কেতিয়াবা চাৰি ঘন্টা হৈ যায় কেতিয়াবা পাঁচ ঘন্টা হৈ যায় মানে ডিপেণ্ থাকে বেছিা থাকিলে অলপমান বেছি ঘন্টা পৰিলো নহলে মানে খ পৰ পৰা অলপেলাইভি কৰিলো সেইটো মানে মেটছ বিলাক খালি অলপমান বেছি কৰি আছো মেথছ লিখা হৈ যায় ন তো অলপ বেছি টাইম লাগি যায় মনে সাত আঠ ঘণ্টা লাগি যায় তোমাৰ
অ' এই উ মোৰ সিদিনা যোনদিনা আৰু চিলেবাছত ধৰা মেচ নাথাকে ৰাতি টাইমত সেইদিনা সোনকালে শুই যাওঁ তোমাৰ দচটা এঘাৰটা বজাত শুই যাওঁ তে ৰাতিপুৱা সোনকালে এচ কৰি থাকো সেইদিনা একটা দেৰটা বাজি যায়
উম মোৰ চেমে মানে মেথচখন অলপ টাইম লাগি যায় না লিখা হৈ যায় কেনে
টাইম চাইম চাই থাকা নহয় যে ফটকে কোনটো অংক কৰি থাকো কেইটা বাজি গ'ল পাতাই নাপাঙ আৰু
উম চেমে মোৰ আছ অনলাইন কৰাটো মোৰ মানে অনলাইন কৰা যায় ন নোটখন কম কৰা যায় অ', অনলাইন চাওঁ যে গম নাপায় টাইম কেতিয়া গুচি যায়
অনলাইনৰ এই অনলাইনৰ অ' অনলাইন ক্লাছৰ তুমি নোটছ নবনোৱা নেকি
নাই মানে অ' নোটচ লগৰ বিলাকৰ লৈছিল না ত তে চাইলো মানে তাৰপাছত অনলাইনতো খালি এনে থ্ৰ কৰিলোঁ মানে খালি ভিডিঅ' চাইলো নোটছ নবনাওঁ
মইটো ইমান ক্লাছ অনলাইনত নকৰোৱে বাৰু যিমান বেছিকে নকৰো আৰু যিখিনি কৰো ডায়েৰী এটা লৈ তাত নোট কৰিয়ে থাকো
মই ভাবছিলো অনলাইল নকৰিম লেকিন কলেজ এটেনড কৰা হোৱা নাই না মই কলেজ যোৱা নাই এনে অনলাইনে কৰিব লাগে আছে এতা তাছত লগৰবিলাকৰো আছে নোটচ সেইটো বিলাকে চাই লোৱা
অ', তোমাৰ লগৰবোঢ়া কেনে হৈ আছে প্ৰস্তুতি
ত হেঁতৰ ভালে হৈ আছে মানে খুজিছিলো মই মাজত এজন দুইজন পৰা হিহতে কৈছে ভালে হৈ আছে
আমাৰ ইংলিছ আছে ফাৰ্ষ্টতে
অ' ইংলিচ নেকি
হয় হয় তোমালোকৰ অ' তোমালোকৰ আৰু বেলেগ ডিষ্ট্ৰিক্ বেলেগ হয় যে
উম সেইটোয় তোমাৰ তোমাৰ মানে আহ কি মানে মৰ্নিং শিফটৰ ন কি ইভিনিং শিফ্ট হয়
আমাৰ চকেণ্ড চিফ্ হয়
চেকেণ্ড শিফ্ট
হয় হয়
মই ফা্ষষ্ট চ্বিফ্টাৰ
অ ফচিফ ন
উম ফষ্ট শেফট
তোমালোকৰ চৰ্মৰ্মচাৰ আছিল যে আছিলিলো নাই আজিকালি
নাই আজিিকালি নাই মানে দেখা নাপায় মানে ইৰি দিল নে কি দে মই কলেজ হোৱা হোৱা নাই ন তই কিনে নাজানো মই এখনে এখনে একো ভালকে গম নাপাও মানে ইমান আইডিয়া নাই
অ হয় বাকী ডিনাৰ কৰিলা ন
নাই কৰা হোৱা নাই মানে বনা নাই এতিয়া লাগি তোমাৰ
অ মই কৰিলো এতি অলপ আগতে তোমাক এই পঢ়াৰ কাৰণে আৰু পিডি এফ বা কিবা নোট চ লাগিলে মোৰ লগত মই ৰেডি কৰা আছে আৰু যিহেতু তোমালোকৰ পৰীক্ষা কিমান তাৰিখৰ পৰা কলা
উম মোৰ মানে তোমাৰ ফ্ৰাইডে পৰা তোমাৰ
হা হা
মোৰ ফ্ৰাইডে পৰা আছে
অ অ আমাৰ আমাৰ এই কি কয় নোএন্তিত
অ টুৱেণ্টি থ্ৰী পৰা তোমাৰ
হয় তোমালোকৰ টো আছে আৰু এসপ্তাহ তেনেহলে এটা কাম কৰিব পাৰো হয় এই আম আগতে ষ্টাৰ্ট হবতো তোমাৰ লগতকৈ আমাৰ যিখিনি প্ৰশ্ন কাকত তাহে সেইটো মই তোমাক শ্বেয়াৰ কৰি দিম
অ অ তেতিয়া ভাল হ'ব আহ তেতিয়া অলপ গ চাই ল'ম মানে কি কি প্ৰশ্নখন আহিছে
অ কি কি আহিব পাৰে সেইটো তোমাৰো আইডিয়া হৈ যাব ন এটা
উম সেইটোৱেই আস্থা তোমাৰ ছেকেণ্ডত এক জাম কেতিয়াৰ পৰা আছে তুৱেনটি থ্ৰীৰ পৰা ইছহ
হয় টুৱেন্টি আৰ পৰা তাৰপিছত তিনি তিনিদিন মান বন্ধ আছে
এ মই দিব পাৰিম ছেকেণ্ড পেপাৰ মই মানে
অ তোমাৰোক তোমাৰ মেথ আছে আমাৰ মে মাজত অলপ চাৰি নম্বৰ দিনা আছে নেকি সেইটোয়ে কৰিব পাৰি এক্সচেঞ্জ টো মই আৰু মোৰ টো তুমি ল'ব পাৰা তেতিয়াহ'লে ভালো হ'ব
ছেকেণ্ডত পেপাৰ টো মোৰ মানে তোমাৰ টুৱেন্টি ফিপত আছে তোমাৰ টুৱেন্টি থ্ৰাৰদত আছে মোৰ টুৱেন্টি ফিপত আছে তুমি মানে খালি চাই লোৱা মানে কি কি প্ৰশ্নখন আহিছে আইডিয়া পাইছা মানে কেনেৱা আহিছে পেপাৰ খন
হ হ হ আৰু তোমালোকৰ এ তোমালোকৰ কলেজত মোৰ আৰু এজন লগৰ আছিল মই তোমাক যাওঁতে সুৰজ
উম
সুৰজ
অ অ চিনি পাওচোন শুনিবা শুনিবা
ত তাতো ৰিজাল্ট ভাল হয় ন তাৰ সেইটো
অ তাৰ ৰিজাল্ট হলে ভাল হয় ইয়াত তাপৰাডৈ ম নো মানে মোৰ নোচখন নাছিল না ত মই ইয়াৰ পৰা খুজিছিলো ত ইয়ে দিছিল মানে ইয়াৰ আ মোৰ লগত এইটো জ ত ইটো মানে বিিয়ে ইব খি চা ন মই ত ইয়াৰে নোটছখন ভিন কৰিলো মই
ফোন কৰো আৰু সও মোক কেতিয়াবা মেছেজ চেছেজ কৰে আমি মানে অ কোম্পানী ফোনতে কেতিয়াবা
আহ
আৰু তোমালোকৰ ত সিটো কৈ আছিল ছাৰে শিকাই দিয়া ফৰ্মুলা বুলি তোমালোকৰ কিছুমান ফৰ্মুলা অলপ সহজ আছে মেথৰ মেথৰ
ফৰ্মৰ্মলা কোন আছে মোৰ ফৰ্মুলা শীট বনোৱা হৈছিল এটা মানে মেথছৰ যিমান ফৰ্মুলা আছিল মানে দুই এটা চিটত এক চাত লিখা হৈছিল। খেলগে ত মই তোমাক, অ চেণ্ড কৰিটো মে, পি ডি এফ মান তুমি চাই লোৱা একবাৰ মানে তাতে চব ফৰ্মুলা আছে তোমাৰ কিমান আছে। মানে এনেক আইডিয়াছ তোমাৰ মে কিমান চেপাৰ কমপ্লিট
চিলবছ,
উম চিলেবা কিমান কমপ্লিট হৈছে তোমাৰ মেথছৰ
মোৰতো স্কুলৰ পৰাতো কমপ্লিট কৰাই দিছেছো হা স্কুলতো কৰ্চ কমপ্লিট হৈ গলে বা চবাছ কমপ্লিট কৰিলে চাৰে এ কলেজৰ ক্লাছৰ কিন্তু আৰু সদায় ক্লাছৰ মানে ই হয় ন কেতিয়াবা ৰাতিপুৱা ক্লাছত পঢ়ি যায় আৰু আমাৰ ঘৰত যিহেতু কলেজৰ পৰা অলপ দূৰ আছে যাওঁতে যাওঁতে ৰাতি, ৰাতিপুৱা ক্লাছ এটড কৰিব নোৱাৰো। সেইকাৰণে কিছুমান থাকি গৈছে আৰু নিজৰ মোৰ মোৰ পৰা কো। ব গলে মই্স প প্ৰপ এতিয়া কলেজততো সেইটো কলে নহব না কৰ্ছে
উম উম বুজছো বুজিছো।
কলেজত সেইটো বুলি ক'লে নামানে না ছাৰে মইতো পুৰা ক্লাচ, পৰাই চো বুলি কক তোমাৰ কিমান হৈছে প্ৰিপেয়াৰ
মইতো মানে ঢিকস মোৰ ফিফটি চিকুটি হৈছে কিন্তু মই মানে মই যোনতো বেছি মাক্স আছে এইটো ক্ষেত্ৰত বেছি কৰিছো কম মাক্স। ক্ষেত্ৰত ক অ কৰা মান। লাগে ত' এইটো মানে লাষ্টত কৰিম ভাবিছো মই কম মাৰ্কচ বিলাক এতিয়া মই খালী যাৰ মাৰ্কখন বেছি আছে যোনটোত চাপ'ৰ্ট ইটো কৰা হৈছে মানে ত এতা- পাম চে এসপ্তাহমান ত অ' অম মাস্ক থকাাবিলাক কৰি ল'ম।
অ মইও সেই ফৰ্টি পাৰ্চেন্ট মোক মানে ত্ৰিকোণমিতিটো অলপ টান লাগেতো সেইকাৰণে মই ইচ
উম ঠিক অ তলৰপৰা ফোন বিলাক উম বুজিছো৷
হয়, মই অলপ বুজি পাওঁতে অলপ তেৰি-মেৰি, টান হৈ যায়। সেইকাৰণে মই এতিয়া উ বাকীবোৰ চাবজেক্টত মোৰ অলম'চ কমপ্লিত হৈ গ'ল। হানডেড পাৰচেণে কমপিত হৈছে। সেইকাণ ভাবি আছোঁ এতিয়া যি কেইকিন বাকী আছে সেইকেইদিন আ মেথচকে, মেথচকে কৰোঁ। তাৰপিছত পৰীক্ষাৰ একদিন আগত বা-বাকী চাবজেক্ট বোৰ চাই লওঁ, এনেকি বুলি ভাবি আছ-
অ' মই এনেকে ভাবিছোঁ